শুনা পাইছা।
অ শুনা পাইছো কোৱা।
অ অ কি কৰিছা?
আছো ৰ'বা এনে বহি তুমি
অ ৰবা চোন ৰবা ৰবা
অ অ অ মইও এনে আছো খোৱা লোৱা হ'ল মানে।
অ হৈ গল।
অ আমি এতিয়া খোৱা নাই বাৰু আমাৰ অলপ দেৰি আছে।
অ ঠিক হয়।
অ আমাৰ অলপ দেৰি হয়।
অ তুমিয়ে এ‌কা
অ অ শুনি আছো কোৱা।
অ আজি আমি হেৰি এটা বিষয়ৰ ওপৰত আলোচনা কৰিম ভাবিছো। অ বিষয়টো মানে খুব গুৰুত্বপূৰ্ণ বিষয় দিয়াচোন মানে আমাৰ যিটো মানে স্বাস্থ্য, সেই স্বাস্থ্যক লৈ আজিকালি মানে মানুহবোৰে মানে সজাগ সচেতন নহয়, গতিকে সেই স্বাস্থ্য সেই হিচাপে মানে আমি স্বাস্থ্যটোক আমি কিমান গুৰুত্ব দিয়া উচিত। আজিৰ দিনত কাৰণ আজিকালি সকলো মানুহ ব্যস্তই হৈ থাকে। তাৰ মাজতে যদি মানে অকণমান সময় উলিয়াই যদি নিজৰ স্বাস্থ্যটোক গুৰুত্ব দিয়ে। আৰু আজিকালিতো দেখিছা তুমি মানে বেমাৰ আজাৰ মানুহৰ বাঢ়ি গৈছে, সকলোৰে। উম, কি ক'বা এই বিষয়ে?
মানে এতিয়া কিছুমানে চোৱা এতিয়া খোৱা লোৱাৰ কাৰণেও হয়। সেইটো স্বাস্থ স্বাস্থ্যটো। এতিয়া মানে ধৰা মই বিচাৰো মই-মই মানে ভাবো, যদি তুমি নিজৰ স্বাস্থ্যটো ধ্যান ৰাখি, সদায় তুমি এক্সাৰচাইজ কৰি থাকা। সেইটো ভাল দিয়াচোন কিছুমানে আৰু নকৰে ন সেনেকে।
উম, উম, হয়-হয় ঠিকেই। আজিকালি মানে সময়ো নাপায় কিছু বহুতে মানে ব্যস্ত ব্য স্ত হৈ থাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একেবাৰে। তাৰপৰি আজিকালি মানে মানুহবোৰে বেছিভাগ সময় মোবাইল ফোন নহয়ত লেপটপ আদিত। মানে থাকে, গতিকে মানে তেওঁলোকৰ মানে বিভিন্ন ধৰণৰ চকুৰ সমস্যাই হওক মানে ৰোগবিলাক সৃষ্টি হয়। আৰু মানে আগতে চাবা ল'ৰা-ছোৱালীবিলাকে আগতে আমি আমাৰ দিনত খুব ধুনীয়াকে খেলিবলৈ গৈছিলোঁ। মানে স্কুলৰ পৰা আহিয়ে খেলিবলৈ গৈছিলোঁ ফিল্ডত। আজিকালি তুমি খেলপথাৰত ল'ৰা ছোৱালী দেখাই নাপাবা। সকলোৱে মোবাইলতে ভিডিঅ' গেম খেলে সেনেকুৱা ধৰণৰ।
মানে স্বাস্থ্যটিয়ে মানে আটাইতকৈ ডাঙৰ সম্পদ ক'ব গ'লে, যদি মানে স্বাস্থ টো ভাল, একদম মানোল চোৱা, এতিয়া কিছুমান মানুহে আছে যদি ভালকে খাদ্য খায়। পুষ্টিকৰ খাদ্য খায়, তেনে সেউজীয়া শাক পাহ পাচলি তেনেধৰণৰ খাদ্য খিনি খালে কিন্তু মানে স্বাস্থ্যতটো ভাল হয়, কিছু মানে আৰু জাংক ফুড খিনি খাই ন। সেইখিনিৰ ফলত মানে অহ, স্বাস্থ্যযটো বহুত বেয়া হৈ যায়।
তাকেই, মানে মানুহবিলাকে মানে আজিকালি তুমি যিহেতু ক'লা। জাংক ফুডৰ কথা, আজিকালি মানে সকলোতে ফাষ্ট ফুডবিলাক মায় সকলোতে পায়েই, গতিকে আমি ওলাই গ'লো আনকি ময়ো নিজে মানে ফ ফুড খাই ভাল পাওঁ। খোৱাৰ পিছত মানে বিভিন্ন ধৰণৰ পেটৰ অসুখ, এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয়। তাৰপিছত এবাৰ মই কেইদিনমান আগত খাব গৈছিলোঁ, খাই আহি মোৰ পাছদিনাখন মানে ইমান পেটৰ সুখ হ'ল, পেট বিষ। তাৰপিছত মই ডক্তৰ ওচৰলৈ যাব লগা হ'ল, তাৰপিছত ডক্টৰেও মোক কৈছে যে তুমি কেইদিনমান ফাষ্টফুড খোৱাটো বন্ধ কৰি দিয়া, মানে সেইবিলাক মানে বহুত মানে পুৰণা তেলত বনাইতো আৰু বিভিন্ন ধৰণৰ কালাৰ মিক্স কৰে। তাৰ কাৰণে মানে সিমান আমাৰ ম স্বাস্থ্যৰ বাবে মানে ভাল নহয়।
হয়, এইটো ঠিক কৈছা। হয়, এইটো থিককৈছা, বআমি যিমান পাৰো ধৰা ফল-মূল, শাক-পাচলি, মানে ভাল-ভাল ঘৰুৱা খাদ্য যদি খাওঁ। তেনেহলে আমাৰ কিন্তু স্বাস্থ্যতটো বহুত ভাল থাকে, এতিয়া আমি খাই লৈ মানে নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান ৰাখি তেনেকুৱা ব্যায়াম, ৰাতিপুৱা উ থি কেনে অলপমান ইফাল সিফাল খোজ কাঢ়াটো। সেইটোও ভাল হয়, এ টোপনিৰ কাৰণেও হয় দিয়াচোন। কিছুমান মানুহে চাবাচোন ৰাতি তিনটাত দুটালৈ ফোনটো চাব, গেম খেলিব বা কিবাই চাব তেনেকে টোপনি ক্ষতি হয়। তেনেকে স্বাস্থ্যটোও বেয়া হয় ন।
তাকে মানে স্বাস্থ্যৰ বহুখিনি অৱতি ঘতে মানে এ তেওঁলোকে মানে ইয়াৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াতো বহুত পিজন মানে এই বিভিন্ন ধৰণৰ মিতা লোক বিলাকে মানে এতিয়া আজিকালি আগতে কি আছিলে মানে তেওঁলোকে আমাৰ গাঁৱত বা আগৰ দিনৰ মানুহ বিলাকে বহুত পৰিশ্ৰম কৰিছিল। খেতি পথাৰত কাম কৰিছিল বিভিন্ন শাৰীৰিক পৰিশ্ৰম হাল হাল বোৱা কোৰ মৰা খেতি বাতি তাৰপিছত বিভিন্ন ধৰণৰ শাৰীৰিক মানে কাম কৰিছিল ব্যায়াম সেই হিচাপে তেওঁলোকৰ মানে তেওঁলোকৰ কচৰতটো হৈ গৈছিল তাতেই কিন্তু আজিকালি মানুহে মানে তোমাৰ অকণমান ওচৰত দোকান এখনত ক আনিব গ'লেও গাড়ীখন লৈ যাব গতিকে মানে মানুহ একদম এলেহুৱা হৈ গৈছে আৰু মানে শাৰীৰিক কচৰত কৰাটো মানে একেবাৰে বন্ধ কৰি দিছে গতিকে তাৰ কাৰণে মই ভাবোঁ এইবিলাক বেমাৰ আজাৰ আ হ'ব ধৰিছে আৰু তাৰোপৰি ভেজাল খাদ্য বিলাকতো আছেই হয়নে?
আছে উম উম হয় এইটো খাদ্যৰ কাৰণে হয় দিয়াচোন বেছিকে মানে ধৰা যোনটো বস্তুয়ে পায় ধৰা জাংক ফুডটো আজিকালি বহুতে খাই আছে মানে বেছি টোৱে চলি আছে ন, এতিয়া চোৱা কিবা খাব লগ- হলে যদি নগৰে ন নব নাই তেনেহলে আজিকালিতো জমেট আছেই। একদম বাহিৰা বস্তু খিনি আগতে খাই দিয়ে কিন্তু সেইটো ভাল নহয়। মানে নিজৰ যদি স্বাস্থ্যটোৰ কাৰণে ভালকে খোৱা লোৱাতোয়ে মেইন আটাইতকৈ আৰু টোপনিটো, যদি আমাৰ স্বাস্থ্যটো ভাল থাক- কে তেনেহ'লে চাবা পঢ়া শুনাই হওঁক বা যিকোনো কামেই হওঁক কৰি কেনে বহুত ভাল। যদি স্বাস্থ্যতটো কমজৰি থাকে তেনেহলে চব কামতো চাবা টোপনি লাগিব, অ হয়।
হয় তাকে তুমি টোপনিৰ কথা ক'লা আমি মানে এ প্ৰত্যয়েকজন মানুহে মানে এ এতিয়া কোৱামাৰে সাতৰ পৰা আঠ ঘণ্টা আমি টোপনি মাৰিব লাগে হয় নে?
হয় হয় এইটো এইটো একদম সচা কথা, উম।
তাৰোপৰি মানে আমি পানী খোৱাটোত বহুত গুৰুত্ব দিব লাগে মানে দৈনিক আমি চাৰে তিনি লিটাৰ বা চাৰি লিটাৰকৈ পানী খাব লাগে।
খাবই লাগে মানে দিনটো ধৰা অলপ অলপকে পানী খাই থাকা, মানে দিনটো পানী খাই থাকা এইটো কাৰণে বহুত ভাল মানে স্বাস্থ্যৰ কাৰণে উপকাৰী বহুত পানীতো, এতিয়া তুমি যদি পানী নাখ- খায় অকল তুমি আজে বাজে বস্তু খাই আছা তেনেকে বহুত ক্ষতিকৰ হয়। মইতো সেইটোয়ে ভাবোঁ আৰু, অহ। মোবাইল মানে মোবাইলটো কমকে চাই টোপনিটো মাৰিলে ভাল আৰু ৰাতি।
অ হয়, আজিকালি মানে কি হয় মই নিজৰে মানে মোবাইলটো লৈ মানে টোপনি মাৰিব যাওঁ ভাবোঁ এই টোপনি অহালৈকে অকণমান পাঁচ মিনিট চলাওঁ সেনেকৈ ভাবোঁ। ভাবোতে ভাবোতে মানে কেতিয়া এঘণ্টা হৈ যায় মানে ইমান দেৰি হৈ যায়। তাৰ পিছত মানে টোপনিও ভাল নহয় ৰাতি আৰু যেতিয়াই মানে মই কেইদিনমান মই মোবাইলটো মোৰ লগৰ পৰা বাহিৰত ৰাখিলোঁ, বাহিৰত ৰাখি টোপনি মাৰি মাৰিলো তেতিয়া মানে টোপনি ভাল হয়।
হয়।
সেইটো মানে মই নিজে প্ৰমাণ পাইছো।
হয়, এতিয়া ধৰা যদি আমি সেনেকে চাইকেলো যে চাইকেল চ চলাও, সেইটো কিন্তু ভাল দেই, চাইকেল কি কৰাটো চলোৱাটো। ব্যয়াম কৰা বা চাইকেল চলোৱাটো বহুত ভাল উম, নিজৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। মানে
মানুহে মানে যিকোনো নহওঁক ধৰ চাই- কেলে হওক বা খোজকাঢ়া হওক, দৌৰা হওক বা খেল-খেলে কোনোবাই।
হয়, অ' আৰু চাবাচোন কিছুমান আৰু আহ, খোৱাৰ আগত যেনেকুৱা এতিয়া আমি খোৱাৰ আগত হাতখন ধু ভালকে। কিছুমান এনেকুৱা মানুহ আছে মানে সেইখন হাতেৰে খায় যেনেকে মানে কামৰ পৰা সেনেকে খায় কিন্তু সেইটোৰ কাৰণে মানে স্বাস্থ্যত বহুত সেনেকুৱা ক্ষতি হয়, হয়নে?
হয়-হয়, বিভিন্ন মানে তোমাৰ এইবোৰ মানে যিলে লেতেৰা বস্তু চুই আহি মানে তাতে কীটাণু, জামচ এইবিলাক হাতত লাগি থাকেতো। আমি দেখাহে নাপাওঁ মানে খালি চকুৰে, গতিকে ভালকৈ চাবোনেৰে ধুই ল'ব লাগে, হেণ্ড ৱাছ কৰি।
হয়, সেইখিনি এতিয়া চোৱা আমি সেনেকে যদি খাওঁ, বহুত বেক্টেৰিয়া থাকে। সেইখিনি বেক্টেৰিয়া পেটত গৈ আমাৰ স্বাস্থ্যটোত বহুত মানে কি হৈ যায় বেয়া হৈ যায়, এতিয়া কাৰোবাৰ পেটৰ কি হয়, বুকুৰ বিষ হয় মানে বহুত ধৰণৰ মানে চাবাচোন তুমি। বেমাৰ দেখা যায়। স্বাস্থ্যৰ ভাল থা থাকিলে চাবা তোমাৰ যিকোনো কামেই হওঁক, পঢ়া শুনাই হওঁক, ৰন্ধা বঢ়াই হওঁক মানে বহুত ধুনীয়াকে হয়।
ঠিকেই।
হয়।
একেবাৰে ঠিক কথা কৈছা, গতিকে আমি স্বাস্থ্যৰ ওপৰত আমি বহুখিনি গুৰুত্ব দিব লাগে, কাৰণ কি চোৱা এতিয়া আজি আগ মানুহবিলাক ইমান মানে আয়ুসটো বেছি আছিল, আমাৰ ককা-আইতাহ হতৰ। এশ বছৰ, এশ বিশ বছৰ তেনেকুৱাকৈ জীয়াই আছিলে কিন্তু আজিকালি মানুহ বিলাক চোৱা তুমি। মানে ষাঠি, সত্তৰ বছৰ বয়সতে বুঢ়া হৈ যায়, বিভিন্ন বেমাৰ আজাৰ হয়। মৰে, গতিকে যি হৈছে সেইটোয়ে মানে মই ক'ব বিচাৰিছোঁ যে মানে আমি আমাৰ স্বাস্থ্যটোক লৈ যতন ল'লেহে মানে আমাৰ আয়ুষটো বাঢ়িব, এতিয়া চোৱা তুমি জাপান, এনেকুৱা দেশবিলাকত উন্নত দেশবিলাকত তেওঁলোক মানে ইমান দিনলৈকে মানে তেওঁলোক জীয়াই থাকে, আয়ুস বেছি। য়াং হৈ থাকে, বেমাৰ আজাৰ নহয় বেছি, গতিকে তেওঁলোকৰ পৰা আমি শিকিব লাগে।
হয়, এইটো ঠিক কৈছা দিয়া তুমি। কিন্তু আমি ভাবো ঠিকে যে নাই আমি স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিম। কিন্তু চাবা সেনেকুৱা। মানে একদমেই কম থাকে, কম মানুহে থাকে এনেকুৱা নিজৰ স্বাস্থ্যৰ ওপৰত। ধান কি কৰাটো ৰাখাটো নিজৰ স্বাস্থ্যৰ ওপৰত। ধানহলে মেইন হ'ল খোৱাটো আৰু টোপনিটো হয়, এই দুটা মানে ৰাখি। থাকিবই লাগে, পৰিষ্কাৰকৈ যিমান কি কৰিবা খোৱা লোৱা খিনি খাবা। সিমানে তোমাৰ কাৰণে ভাল, স্বাস্থ্যৰ কাৰণে ভাল কিন্তু সেনেকুৱাতো আজিকালি নহয়ে ন। চব বাহিৰা বস্তু খিনি খাই, এই বহুত দিনীয়া তেল খিনি খাই, চব বেমাৰত পৰিবলগীয়া।
হয়-হয়। অ' আৰু তাৰোপৰি আজিকালি মানে এইবোৰ বটলত পোৱা, এইবোৰ জুচবিলাক মানে ঠাণ্ডা ক'ল্ড ড্ৰিংকচ। সেইবিলাকো কিন্তু মানে স্বাস্থ্য বহুত মানে বেয়া কৰে। আমি এতিয়া গৰমত মানে ভাল লাগে বাবে মুখত ভাল লাগে কাৰণে খাওঁ। কিন্ত সেইবিলাকেও মানে বহুতখিনি মানে সেইবিলাকত চেনিৰ বাহিৰে একো নাথাকে আৰু কালাৰ। গতিকে সেইবিলাক খাব নালাগে হয়নে।
হয়' সেইটয়ে ময়ো ভাবো এতিয়া চোৱা ভাল নিজেও থাকিব লাগে, সেইটোয়ে বিচাৰো আৰু মানে ভালকে থাকিলে ভাল আৰু। সেইটো শৰীৰৰ বাবে ভাল, ফল-মূল খোৱাাতটো ভাল। ভিটামিন পাই সেইটোত, তেনেকুৱা আপেল আছে, কমলা আছে।
আজিকালি তাকে আমি ভিটামিন মানে ভিটামিন ডেফিচিয়েঞ্চিৰ কাৰণে আমি এক্স তাক এতিয়া মানে টেবলেট খাব ভিটামিন চি, ভিটামিন ই, মাল্টি ভিটামিন আদি খাব লগা হয় যিবোৰ আগতে ধৰা মানে শাক -চব্জিৰ পৰাই পাইছিল এইটো বহুত মানে এইবিলাক আৰু সমস্যা গতিকে আজি ভালেই লাগিল তোমাৰ লগত আলোচনা কৰি।
অ', অ', মোৰো ভাল লাগিল দিয়া।
হয়- হয় ঠিক আছে দিয়া ৰাখিছোঁ অ', অ', অ', ধন্যবাদ।